হেল্ল'।
হেল্ল'।
হেল্ল'।
অ হেল্ল' নমস্কাৰ।
হেল্ল'।
শুনিছ না
শুনা পাইছে নে দাদা। অ অ।
অ শুনা পাইছো শুনা পাইছো।
ভাল নে?
আছো ভালেই আপুনি।
খালি ভালে আছো কবাত যোৱা হল পিছে।
ভালে আছে না? হাল ফল কৰিলো।
মানে কল কৰিলো মানে এটা বিষয়ত এটা কিবা এটা কৰাৰ কাৰণে কল কৰিলো মানে
কওকচোন বিষয়টো কি আছে
নাই মানে আমি। আমি আমাৰ। খোৱা ধোৱাৰ কাৰণে কিবা এটা সজাগতা হিচাপে এটা কথা ক'ব বিচাৰিছিলো মানে।
অ কওক আলোচনা কৰা যায় আছো আৰু।
হয় মানে এইটোৱে মানে। আজি আমি আপুনি চাগে ভিলেজতে থাকে ন গাঁৱতে থাকে।
হয় গাঁৱতে আছে
হয় সেইটোয়ে মানে আজিকালি আপোনাৰ আমাৰ গাঁৱত মানে লক্ষ্য কৰিলে চাব চোৱা যায় বহুত বহুত মান মানুহে মানে খোৱা খাদ্যৰ কাৰণে বহুত বেমাৰত ভুগি আছে মানে আমি যদি হস্পিতেল বা ওচৰ চুবুৰীৰে যিবিলাক চাব ডিভিশন বিলাক আছে তাতে যদি যাওঁ ফুৰো বহুতবোৰ মানে এনে তেনেকোৱা বেমাৰী ৰোগী বহুত দেখা পোৱা যায় সেইবিলাক মানে খোৱা খাদ্যৰ কাৰণতহে সেইবিলাক বেমাৰ বিলাক আহে তো আজি খোৱা খা দ্য ভিতৰত আপুনি চাব আজি কি যিবিলাক মানে শাক পাচলি মানে বিলাক যিবিলাক আছে সেবিলাক মানে উৎপাদন বৃদ্ধি কৰাৰ কাৰণে অতিৰিক্ত পৰিমাণে ৰাসায়নিক সাৰ বিলাক ব্যৱহাৰ কৰি মানে উৎপাদন বৃদ্ধি কৰে আৰু সে বিলাক আমি অ অ সেইটোয়ে সেইবিলাক মানে আমি কিনি খাই দিও পিছে আকৌ আমাৰ সেইটো কাৰণে বেমাৰ হৈ যায় কাৰণ এইটোততো নেচাৰেল একো নাই অকল অকল ৰাসায়নিক সাৰেই ব্যৱহাৰ কৰিছে সেইটোক প্ৰটিন ভিটামিন কবলগীয়া একো নাই তাত ত সেইবিলাকত
হয় হয়
সেইটোৱে মানে আমি এটা প্ৰগ্ৰাম বা এটা অ আপোন তাৰ হাতত লব বিচাৰি বিচাৰিছো যে আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ মানুহ বিলাকক তোমালোকে মানে অকনমান সজাগতা কৰাব লাগে যে এইবিলাক ৰাসায়নিক সাৰ জাতীয় ব্যৱহাৰ কৰা শাক পাচলি বা ব স্তুবিলাক আমি মানে খোৱাটো কমাই দিব লাগিব কাৰণ এইটো শৰীৰৰ কাৰণে বেহুচ ভাল নহয় সেইটো কাৰণে বহুত মানে বেমাৰত ভুগিব পাৰে ডাঙৰ ডাঙৰ বেমাৰো হ'ব পাৰে শৰীৰৰ স্বাস্থ্য বিলাক নে সিমান নহয় মানুহৰ যি হয় অ অ আৰু পানীতো পানীতো মানে আজিকালি আমাৰ গাঁৱত থাকো পানীতো আমিতো বেছি গাঁৱৰ মানুহেতো ফিল্টাৰ এই ব্যৱহাৰ বেছি নকৰেই মানে আৰু সেইটো মানে আপুনি চাব এই পানীৰ পৰাই মানে বহুত ডাঙৰ ডাঙৰ কাম বিলাক হৈ থাকে যেনেকোৱা আপুনি কিডনিৰ ষ্টন বিলাক কেঞ্চাৰ বিলাক এইবিলাক মানে এইবিলাক বহুত ডাঙৰ ডাঙৰ বেমাৰ হয় এইবিলাক বেছিভাগে আমি লক্ষ্য কৰিলে চোৱা যায় যে পানীৰ পৰাই হৈ থাকে ত' আমি য দি পানীতো অকনমান মানে ফিল্টাৰ পাৰিলে ফিল্টাৰ ব্যৱহাৰ কৰি নহলে পানীতো অকনমান গৰম কৰি যদি এইটো মানে খাব পাৰো মানে এইটো আমাৰ কাৰণে বহুত উপকাৰ হব। কাৰণ সেইটোত বীজাণু বিলাক আহ মৰি যায় গৰম কৰিলে। মানে সেইটোৰ পৰা কৰিলে আমি বহুত ডাঙৰ ডাঙৰ বেমাৰৰ পৰা মানে আমাৰ নিজকে ৰক্ষা কৰিব পাৰিম হয় নে
হয় হয় তাৰ পৰা আৰু এটা বস্তু আছে আমি যেতিয়া হয়টো বাহিৰত ক'ৰবাত যাও দেখা যায় যে আমি হোটেলৰ হোটেলৰ বস্তুখিনি আমি বেছি খোৱা লোৱা কৰো আৰু তল বস্তুখিনিত একটা বস্তু আমি দেখিবলৈ পাওঁ সেইসকলেতো সেই ৰাসায়নিক যিবিলাক সাৰ ব্যৱহাৰ কৰা হয় সেই সকলৰ বস্ত- চ হানী আনি সিহটোকে ৰান্ধে আৰু তাৰ লগতে সিহঁতে যিটো মচলা একচুৱেলি খোৱাত যিখিনি পৰিমাণ দিব লাগে তাতো অত্যাধিক বেছি দিয়ে আৰু সিহঁতে আৰু এটা বস্তু কৰে কি আপুনি যদি হোটেলেত খায় খোৱা বস্তুটো আমি পৰীক্ষা নকৰোঁ। কিমান দিন সিহেতে ফ্ৰিজত ৰাখে কিমান দিন তাৰমানে কিমান দিনৰ বস্ত- চ আমাক খোৱাই সেইখিনি আমি কিন্তু গম নাপাওঁ। সেইখিনি আমি গম নাপ- সেইটো আমি আমি হয়ত গাঁও অঞ্চলত বসবাস কৰা মানুহ। আমি সিমান গম নাপাওঁ। কিন্তু তথাপিও এটা বস্তু আলোচনা কৰাত দৰকাৰ আছে যে আমি হোটেলৰ বস্তু কিন্তু খোৱাটো আমি কমাব লাগিব। যদি হলেও খিনি আমি অলপ খোৱা বোৱা খিনি যদি কমাই দিওঁ তাৰ পৰাও কিন্তু আমি বহুত এটা বেমাৰৰ পৰা আমি ৰক্ষা পাব পাৰো আৰু আমি যেতিয়া বাহিৰত যাওঁ দেখা যায় যে আমি বটলৰ পানী কিনি খাওঁ। সেই বটলৰ পানীৰ পৰাও কিন্তু ভেক্টৰিয়া তাৰমানে আমি বহুত নিউজো চাইছো বা খবৰ বিলাকত দেখিবলৈ পাওঁ যে পানীৰ পৰাও আমাৰ তাৰ মানে বহুত বেমাৰ তাৰমানে সৃষ্টি হয়। তে পাৰিলে আমি যদি বাহিৰত কতবা যাওঁ। লগতে খোৱাৰ কাৰণে ঘৰৰ পৰা হাতো পানী খিনি অলপ তাৰ মানে গৰম কৰি যদি আমি বটলত বা তামানে লৈ যাব পাৰো। তথাপি সেইটো সেইটোৰ পৰাও আমি অলপ ৰক্ষা পাব পাৰো এইখিনি আমি ৰাইজৰ মাজত লৈ যোৱাটো আমাৰ দৰকাৰ আছে। আমি যুৱ প্ৰজমই আমি যদি অলপ ষ্টিপ লওঁ। বা আমি যদি অলপ সজাগতা সৃষ্টি কৰো নিশ্চয় এইখিনি হব আৰ কি।
সেইটোৱে সেইটোৱে মানে আপুনি যেনেকুৱা ক'লে মানে আমি বাহিৰত গ'লে হোটেলত যিবিলাক খাওঁ। কথাটো সঁচাই গৈছে কাৰণ হোটেলত আপুনি চাব মানে টেষ্টটো হোৱা ৰ কাৰণে সিহঁতে মছলা মানে অতিৰিক্ত পৰিমাণে দি দিয়ে।
হা অত্যাধিক মছলা পাতি দি দিয়ে।
দি দিয়ে মানে যিটো যে সিমান প্ৰয়োজন নহয় পেটৰ কাৰণে ভাল নহয়, অকণমান টেষ্টৰ কাৰণে অকমান সোৱাদৰ কাৰণে সিহঁতে বহুত পৰিমাণে দি দিয়ে আৰু আপুনি এটা চবটে লক্ষ্য কৰিবি সিহঁতে যিহেতু খাদ্য বস্তু বনাই। যিবিলাক তেল জাতীয় বস্তু মানে তেল ব্যৱহাৰ কৰে। এইবিলাক চাব বহুত পুৰণি তেল সিহঁতে ব্যৱহাৰ কৰে। মানে এ এবাৰ ব্যৱহাৰ কৰাৰ পিছত তেলটো যিখিনি ৰৈ যায়। লাষ্টত এই যে তাতে বহুত ধৰণৰ মইলা কিবা কিবি থাকে। সেইটোৰ ম সে- টোৰ ওপৰতে আৰু নতুন তেল এখন ঢালি দিয়ে।
তাৰপিছত এতিয়া আমাৰ গৰমৰ চিজ তাৰমানে গৰমৰ ইটো চলি আছে বতৰ চলি আছে। তাতে কি হয় আমাৰ মানুহ খিনিয়ে অত্যাধিক গৰমৰ সময়ত কি কয় ফ্ৰিজৰ পৰা পানী উলাই খায়। সে- টো আমাৰ শৰীৰলে কাৰণে বেয়া। তে আৰু এটা বস্তু আছে আমি বজাৰত যেতিয়া যাওঁ। এ এতিয়া যেনেকৈ আমি বজাৰত আড্ডা মাৰোগৈ। আড্ডা মাৰা সময়ত কিছু বন্ধু বান্ধৱ আহিলি কি কৰো? এই এটা স্প্ৰাইট লৈ আহক বা ঠাণ্ডা লৈ আহক এইবিলাকৰ এইবিলাকো ঠিক হা এইবিলাকো আমি খোৱাৰ পৰা অলপ বিৰুত থাকিব লাগে। ঠাণ্ডাৰ পৰাও আমাৰ বহুত বেমাৰ আজাৰ সৃষ্ট- টি হয়।
অ আপুনি আৰু এটা চাব ল'ব মানে কল্ড ড্ৰিংক বিলাক যিবিলাক আছে। তাতে অত্যাধিক পৰিমে চুগাৰ থাকে ত বেছি। মানে কল্ড ড্ৰিংকটো আমি বেছি খালে আমাৰ চুগাৰৰ পৰিণটো। বেছি হব পাৰে কাৰণ চুগাৰ আপ- আপুনি চাব এটা ডাঙৰ বেমাৰ। এইটো হ- সাধাৰণতে ভাল নহয় মানে বহুত সময় লাগে। কিছুমান আছে ভালে নহয় ত অকন অকণমান ডাঙৰ বেয়া মানে ডেঞ্জাৰই ক'ব পাৰিম মানে চুগাৰটো। টু কল্ড ড্ৰিংক বিলাকত আপো আহ বেছিভাগে এইটি নাইনটি পাৰ্চেনে ছুগাৰ থাকে কল্ড্ৰড্ৰিংক বিলাকত। আমি যদি এইবিলাক কল্ড ড্ৰিংক বিলাক অকনমান খোৱাটো কমাই দিওঁ। সেইটো কমাই যদি আমালোকে এ কিবা কয় এইটো আহ। অ কোচাল লোৱা আমিতো কোচাল বুলি কওঁ উম কিবা কয়? সেইটো মানে।
লেবু লেবু পানী আমি খাব পাৰো।
অ'হ, অ'হ, লেবু পানীটো এইটো খালে মানে আমাক। পেটৰ কাৰণেও বহুত ভাল হ'ব আৰু নে চুগাৰ বিলাক এইবিলাকো নহয় গেছ। গেছটো কমি যায় এইটো খালে শৰীৰৰ পক্ষে বহুত ভাল হয় মানে এইটো।
আৰু এটা বস্তু আমি গম পাওঁ যিটো আমি মেথি বুলি কওঁ যে। মেথি সেইটো মেথিৰ পানী দি ৰাতি। ৰাতিপুৱা আমি কণ্টিনিউ দহ দিন বা বাৰ দিন খাব পাৰো সেইটোৱে আমাৰ শৈলীৰ। কাৰণে অলপ তাৰমানে ভাল মেথিটো কি হয়। আমাৰ পেটটো ঠাণ্ডা ৰাখে তাৰ লগতে মেথি খেলি চুগাৰৰ পৰিমানটো সৰি ল যদি। অত্যাধিক চুগাৰ হয় চুগাৰ পেচেণ্ট বিলাক দি আছে তাৰমানে মধুমেহয় ৰোগ বুলি কওঁ জান। মধুমিহিয়া ৰোগ যিসকলৰ মানুহ আছে সেইখিনি মানুহে যদি খায়। সেই চুগাৰৰ চব মধ্যমীয়া ৰোগৰ। পৰা আমি সেই মেথিৰ পানীটো খালে আমি ৰক্ষা পাব পাৰো। তাৰ পৰা আৰু এটা বস্তু আছে যিটো ব্লাড তাৰমানে ৰক্ত। ৰক্ত, ৰক্ত চৰাচলটো অলপ তাৰমানে। ইস্পিত বঢ়াই দিয়ে, সেইটো হ'ল, আমাৰ মেথিৰ পানী খালে। সেই মেথিৰ পানীৰ পৰা আমি উপকাৰ পব পাৰো। সৰু সুৰা বস্তু খাই আমি তাৰমানে শৰীৰলটো ঠিক কৈ ৰাখিব পাৰোঁ।
সেইটোয়ে আমি যদি এইবিলাক মানে। সেইটোৱেত সজাগতা আনিব লাগে মানে আমি আমাৰ গাঁৱৰ মানুহ গাঁৱৰ মানুহতো সিমান নাজানে। ইমান মানে আমি আমি অক নিজকে দায়িত্ব লৈ মানে। আমাৰ ওচৰ চুবুৰীয়াত যিবিলাক মানুহ আছে। সিহঁতক অকনমান সজাগত। কৰিব লাগিব মানে সিহঁতেটো ভালকে সিমান নবুজো কোনটোৰ পৰা কেনেকুৱা হয়। যদি আমিয়ে সিহঁতক নুবুজাও মানে বেলেগৰ মানুহ আহে আমাৰ। ওচৰ চুবুৰীয়া মানুহক নবুজাব মানে আমাৰে চাব লাগিব সেইবিলাক সেই টোৱে আমালোকে ভাবিছো এটা এটা পন্থা হাতত লব বিচাৰি আছো মানে সজাগতা। টা সভা এটা আয়োজন কৰিব বিচাৰিছো যাতে। গাঁৱৰ মানুহক আমি বুজাই মানে এক একেলগ কৰি গুঠি। সিহঁতক বুজাব পাৰো যে এনেকুৱা এনেকুৱা কৰিব নাপায় ইমান ঠাণ্ডা পানী বা ফ্ৰিজৰ পানী ৰা। নী খাৰ জাতীয় ব্যৱহাৰ কৰা খাদ্যবিলাক আমি যদি। নকোমাও খোৱাটো এনেকুৱা এনেকুৱা বেমাৰ হব, পাৰে এনেকুৱা, এনেকুৱা হ'ব পাৰে। তো এইটো এটা মানে। বহুত প্ৰয়োজনীয় বস্তু মানে এইটোৰ পৰাই চাব আপুনি বহুত ধৰণৰ ডাঙৰ ডাঙৰ বেমাৰ বিলাক। হৈ আছে আৰু আমাৰ। গাঁৱৰ মানুহ বিলাকতো সিমান ধনিও নহয়, ত সিহঁতে চিকিৎসা কৰিব বহুত টান। টান পাই যায়। ত' যদি আমি অক অকনমান সাৱধানতা অৱলম্বন কৰি চলো তেনেহলে আমি বহুত ডাঙৰ ডাঙৰ বেমাৰৰ পৰা থিক থাকিব পাৰিম।
হয়।
সেইটোৱে আৰু আজিকালি আপ্নি আমাৰ ল'ৰা-ছোৱালী বিলাক যিবিলাক আছে আপুনি চাব স্কুলত গ'লে সিহঁতে। আমি যদি কোনোবা টিপিন বা কিবা ঘৰৰ পৰা যিবিলাক দি দিয়ে সেইবিলাক নাখায়। হেতি বজাৰৰ পৰা কিবা এ কিবা তেল জাতীয় বস্তু কিনি। পেকেটৰ অ।
আহ কোৰ, কোৰকুৰি আছে কিবা কিবি আছে সেইবিলাক খাই সেইবিলাকো পেটৰ হা। পেটৰ কাৰণে বেয়া।
ত' সেইটোয়ে আমি সৰু ল'ৰা-ছোৱালী মানে দি খোৱা বস্তু মানে প্ৰ'টিন জাতীয় কিবা ভাল খাদ্য নাখায় তেনেহ'লে মানে সৰুৰ পৰাই আপুনি চাব সিহঁতৰ বেমাৰ- আজাৰ বেছি হৈ থাকিব। কাৰণ সৰুৰ পৰা সিহঁত যে ভাল , বেয়া বেয়া খাদ্যবলাক খাই থাকে পেকেটৰ বিলাক কিবা কিবি খাই থাকে ত' আমি আমাৰ ল'ৰা-ছোৱালীক বা সন্তানৰ সিহঁতক নহ অকনমান বুজাব লাগিব হ'ব। এনেকে এনেকে কৰিব নাপায়। টিফিন বিলাক খাব লাগিব এইটো ভিটামিন আছে তেনেকুৱা আছে। আৰু পাৰিলে আমাৰ যিবিলাক স্কুলত যাওঁ মানে টকা পইচা মানে এনেতো ল সন্তানক মৰম কৰিব লাগে মানে টকা পইচা নিদি ভাল কিবা এটা কিনি দিব লাগে মানে যিটোত আপু খালে ক্ষতি নহয়। আপুনি মেগী অকনমান বনাই দিলে, কিবা ৰুটি বনাই দিলে কিবা এটা এ অমলেট এটা বনাই দিলে ফল-মূল, কিবা-কিবি কিনি দিলে
হয় হয়।
এইটো মানে কিনি দিলে মানে আমাৰ ল'ৰা-ছোৱালীৰ মানে হেবিটটো ভাল হ'ব। আৰু শৰীৰটোও সা সুস্থ থাকিব।
হয় হয়।
এইটো এটা মানে আমাৰ আহ কৰিব লাগে কাৰণ আমাৰ ল'ৰা-ছোৱালীহতে দেশৰ ভৱিস্যত। সিহঁতে ডাঙৰ হৈ সিহঁতে এতিয়া যদি ভালকে জলে সিহঁতে পিছৰ যিবিলাক আহি সিহঁতক বুজাব পাৰিব, নহয় এনেকে কৰিব নকওঁ এইবলাক। কৰিব নাপাওঁ। ত' এইটো আমাৰ দায়িত্ব আমাৰ ল'ৰা- ছোৱালীয়ে বা বয়স বয়সস্থ যিবিলাক আছে সিহঁতক বুজাব লাগিব, ওচৰ চুবুৰীয়াসকলক।
ঠিক আছে আপুনি ভাল ভাল-ভাল কথা ক'লে। পৰৱৰ্তীত আমি আৰু আলোচনা কৰিম।
অ-অ-অ, সেইটোৱে মানে এটা সজাগতা আনিবৰ কাৰণে মানে আমি ভাবিছো এটা
হয় আমিও সহযোগ কৰিম। আমি আমি সকলোৱে মিলি সহযোগ কৰিম। যিমান পাৰ যায়।
সেইটোৱে।
ত' তাত এটা আলোচনা চক্ৰ মাতি মাতিলে আমাক জনাব। আমি যাম পাৰিলে। এ হা এইখিনিয়ে আজি আলোচনাখিনি।